কি কৰি আছা?
এনেই আছো ৰবা, এতিয়া ঘৰতে আছোঁ। অলপ বাহিৰত গৈছিলোঁ, আহিলোঁ। চাহ পানী এতিয়া নাখও ৰবা, মই গা ধোৱাই নাই, গা ধুই কিনিহে খাম এতিয়া গধূলি ছয়টামান বজাত।
অহ, আজি অলপ ফুৰিব যোৱাৰ বিষয়ে কথা পাতোঁ ব'লা। এনেই তুমি ক'ত-ক'ত, অহ। ক'ত ফুৰিকে ভাল পোৱা? তোমক এনেই নেচাৰেল জাগাত য়ায কিনে ফুৰি কে ভাল লাগে নে, নতুনকে যেনেকুৱা পাৰ্ক-চাৰ্ক বনাই সেনেকুৱা জাগাত যায়
নাই মই পাৰ্কত তেনেকুৱা যায় ভাল নালাগে।
অ মোকো তেনেকুৱা ঝৰ্ণা ঝৰ্ণা থাকে নহয় তেনেকুৱা নেচাৰেলি তোমাৰ অ গছ গছ নি থাকে তোমাৰ ধুনীয়া জাগা থাকে নহয় অ বতাহ চতাহ লাগি থাকে সেনেকুৱা জোগাত যাইকে ভাল লাগে যেনেকুৱা পাৰ্ক চাৰ্ক যে বনাই মানুহে সেইবোৰত যাইকে ভাল নালাগে।
ভাল নালাগে মোৰো নালাগে।
অ আমাৰ তেনেকুৱা জাগা অ নেচাৰেলি জাগা মানে এ মানে নেচাৰৰ ভিউ মানে অলপ ভাল লাগে হয় কি নহয়?
হয় হয় তেনেকুৱা জাগাত মানে তোমাৰ মানে নেচাৰেল এতিয়া যিবিলাক এই মানে নিজৰা আছে তোমাৰ তাত অলপ এতিয়া গৰম পৰিছে তাত মানে গা চা ধুই আহিব পাৰি লগৰ লগত।
অ গা চা অ ঠিকেই কলা তুমি।
তেনেকুৱা জাগাত অলপ ঠাণ্ডা জোগাত ভাল লাগে ফুৰি কিনে এতিয়া গৰমৰ দিনত।
ঠাণ্ডা জাগাত যাইকে ফুৰিকেও ভাল লাগে তোমাৰ অলপ ব্ৰেনটোও অলপ এক্টিভ হয় সেই বোৰত গ'লে মানে মানে মনটোও ভাল লাগে এনেকুৱা জাগাত যাইকে। তুমি বেছিভাগ জাগাতো
কি কৈছে?
তুমি এনে বেছিভাগ ফুৰিব যোৱা মানে ভাল লগা জাগাত তেনেকুৱা কৰ'বাত কি আছে তেনেকুৱা তোমাক ভাল লাগে?
মোৰতো এনে ভাল লাগে ফুৰি পেলায় তোমাৰ শ্বিলং ভাল লাগে তাৰপিছত ৰ্দাজিলিং ভাল লাগে এনেকুৱা গেংটক কিবা ছিকিম এনে এনেকুৱা জাগাত ভাল লাগে অলপ।
সেইটোতো হয় লাডাখ লাডাখো আছে তোমাৰ ফুৰিব যোৱা ভাল মানে এ সেইবোৰ জেগাতো মানে এটা ভাল পৰিৱেশৰ জেগা হয়
হয় লাডাখত মানে তোমাৰ বহুত পইচা লাগিব তেনেকুৱা মানে বহুত বাজেটোও বহুত হ'ব
বাজেতটো বহুত হ'ব কিন্তু ভাল লাগে যে মনতো খুব আনন্দ পায় আমাক যিহেতু যাব মন লাগে
অ যাবত যাবতো যাবতো ইচ্ছা তু যায় বহু জাগাত যাব ইচ্ছা যাই কিন্তু পইচা নিমিলে ন পইচা পাতিৰো কথা থাকে তোমাৰ
আমাৰ মানে মানে ইয়াতে এটা অ তোমাৰ এইটো আছে ডেম আছে উমত্ৰুং ডেম বুলি কয় হা ততে মানে এটা ঝৰ্ণা আছে ওপৰৰ পৰা বহি বা এনেকা বৈ কে আহিছে ঝৰ্ণাতো একদম ওপৰৰ পৰা পুৰা ঝৰ তাতে আমি যাও তাতে মানে তলত পুৰা পানী পৰি পৰি ধুৱা হৈ গৈছে গাছ চছ ধুব পাৰি চুইমিং কৰিব পাৰি মানে মিনি চুইমিং পুল ক'ব পাৰি হা তাতে আমি যাওঁ চুইমিং কৰো তাৰপিছত তোমাৰ ঝৰ্ণাৰ পাৰি ইমান চাফা খাবও পাৰি মানে একদম মানে মিনাৰেল ৱাটাৰৰ নিচিনা ইমান ধুনীয়া পানী তাতে খাও কেতিয়াবা ফুৰিবলৈ যাওঁ সেইপিনি ভাল লাগে
ভাল লাগে মানে তো এতিয়াতো তোমাৰ চাৰৰ ফালে তোমাৰ এইব হেৰি বুলি কয় ওৱাটাৰ ফল বুলি কয় নেকি মানে তোমাৰ
অ ওৱাটাৰফল নেচুৰেল অ নে জেল ওৱাতা নিজৰা যিহেতু নিজৰা যেনেকে ভাল লাগে আমি আমাৰ মানে ততে মাছ চাছ ম আৰু কেতিয়াবা যায়গে তাতে তোমাৰ মাছো পোৱা যায় সৰু সৰু নিচলা মাছ আৰু তাৰপিছত চেং মাছ পুঠি মাছ সেইবোৰ সৰু সৰু মাছবোৰ পোৱা যায় পোৱা মান পোৱা যায় আৰু ভালকে মাৰিব লাগে কিন্তু একপোৱ মান ভাই পোৱা যায় মাৰোঁ আৰু কেতিয়াবা ডাঙৰো ডাঙৰো পোৱা যায় চাৰিটা পাঁচ দু দুটা তিনিটা মিলালেই পোৱা হৈ যায় সেইকাৰণে ভাল লাগে
মানে তোমাৰ আমাৰ ইয়াতো পাই মাছ ধোমাৰ পথাৰত তেনেকুৱা, পানী এতিয়া নাই বাৰু শুকাই গৈছে, পানীতটো। হয়, মাছবোৰ মানিলে মানে এতিয়া তোমাৰ হেৰি হ'ল মানে এতিয়াতো পানীতটো শুকাই গৈছে মাছেই নাই এতিয়া।
হয় নেক পানী খোকাওতে মাছবোৰ
মাছবোৰ তেতিয়া গুচি যায় তোমাৰ। মাৰ আৰু জান থাক সৰু, সৰু জান দি গুচ যায় দ, মাৰ এইবিলাক। উম। আৰু তোমাৰ শাল বিলাকত থুমে যায় মাছবলাক যেতিয়া পানীতটো কমি যাব।
অ, খালোৰ য, যাৰ, যাৰ আছে। সিহঁতৰো পুৰা মাছা আহি যাই চাগে খালত।
অ, মাছ আহি যায়। তোমাৰ, তোমাৰ এনে কিন্তু বৰশী পাতিলে মাছ লাই মাছ হেৰি অ, উঠাব পাৰি বৰফী পাতিলে।
অ, বৰশী বতিকে মাছ উঠোৱা নাই কেতিয়াবা।
মাছ উঠোৱা নাই। তেনেকে বাৰু অ, আগতে উঠাইছিলো এতিয়াতো পতা নাই তেনেকে।
আমাৰ পানী মানে এনেকুৱা বৰশী পাত মাছে মানে বৰশীয়ে নাখায় কি বা মাছে মানে বেয়া পায় নেকি বৰশীতো খাই। আৰু নাখায়ে মানে যিও লগালে মানে নাখায়ে বৰশী। এ, আৰু তাৰপিছত তোমাৰ বহুত ধৰণৰ আমি ট্ৰাই কৰিলোঁ, বৰকৈ চৰুকী পাতিকৈ মাৰিব নাখালে, তাৰপিছত আমি নিজে সেইটো, সেইটোলৈকে নামিলোঁ। এই মচৰি, মুচৰি এনেককা জাল বনালোঁ। সেইটোলৈকে মাৰিছ বহুত মাছ ধৰিছো ভাল লাগিছে। উম, মাছ ধৰি ও ভাল লাগে। আৰু তোমাৰ এনেকুৱা মাছ মাৰতে নেচাৰেলি ভালেই লাগে। তোমালোকে ধৰা নে?
ধৰিছো তেনেকে মানে তোমাৰ মাছ আগতে বহুত ধৰা গৈছিল এতিয়া মানে। এতিয়া নাই বাৰু তেনেকে।
সৰুতে মানে বেছিকে ধৰা যায় নেকি এইবোৰ কাম কৰিকে অলপ ভাল লাগে। ফূৰ্তি লাগে হয়নে অ'। ডাঙৰ হ'লে মানে ইচ্ছাটো মানে ইমান নাযায়য়ে।
যায় গ'লেও মানে তোমাৰ টাইম, টামি, টাইম মিলাব। নোৱাৰি।
অ, টাইম মিলাব নোৱাৰি আৰু তাৰপিছত তোমাৰ অ, ভালো নালাগে ইমান। মাছ, চাছ ধৰি থাকিব এলেহুৱা টাইপ লাগে হয় কি নহয়।
হয়, হয়, হয় এইটোৱেইটো এতিয়া। এনেকুৱা মাছ মানে তোমাৰ কিন্তু আগতে খুব মাৰিছিলো এই বিলত দুগোৰ বিলাকত যেতিয়া পানী বিলাক কমি যায়, তোমাৰ লাইট ই, সিচিচো আমি লাইট। বুলি কয় বাল্টি দি, সিচি কিনা তোমাৰ চানা মাছ। এইবিলাক পোৱা যায়। তাৰ পিছত তোমাৰ ডাঙৰ মাছো পোৱা যায় শ'ল মাছ। পিছত তোমাৰ এইবিলাক পোৱা যায় কিন্তু।
হয়, নেকি। আমাৰ পানীও নিচলামাছ, নিচলামাছটো বহুত পোৱা যায় ঝৰণাত।
হয়।
ঝৰনাত পাণ্ডে নিচলা মাছতো বহুত পোৱা যায় ভাল। লাগে আৰু অ, মানে। আমাৰ মানে এইটো মাছবোৰ, মাৰিবোৰ ভাল লাগে। কিন্তু সদায়, সদায় মাছ মাৰি থাকে ন, আমাৰ পাৰে মানুহবোৰ কিন্তু সেইকাৰণে বেছি মাছ পোৱা নাযায়। তাৰ কাৰণে আমি বেলেগ, বেলেগ জাগাতো মাছ মাৰিব গৈছিলো সৰু থাকোতে। আৰু কেতিয়াবা ফুৰিব যাওঁতে বৰশী লৈও গৈছো। ব্রহ্মপুত্রত মাছ ধৰিব কাৰণে বৰশীত তোমাৰ মই বেছি তোমাৰ এক কেজি মান। বৰশীত মাছ উঠাইছো, ইমান ভাল লাগিছে ফুৰৰ্তি লাগে তেনেকুৱা মাছ চাছ মাৰো যেতিয়া মাছ।
হয়, হয়, হয় আমোৰ তোমাৰ মানে বানপানী হ'লে কিন্তু আমাৰ ইয়াত মাছ ধৰিব ভাল। ৰাস্তাতে মাছ ধৰিব পাৰি তোমাৰ, ৰাস্তা বিলাকতো মাছ উঠে তোমাৰ।
অ', ৰাস্তাটো মা
অ', ৰাস্তত চোতালত, চোতালতো উঠে চোতালত। পানী হ'লে।
হয় নেকি ডাঙৰ, ডাঙৰ মাছ নে সৰু মাছ।
তোমাৰ দুই তিনি কিলোৰ মাছ।
হয় নেকি তুমি বেছি হায়ষ্ট কিমান, কিমান কিলো মানৰ মাছ। ধৰি পাইছা।
আছলমআলিয়ে।
বিকেট, বিকেট ৰৌ এইবিলাক ফক'।
অ', অ' হেইবোৰত।
এই তোমাৰ খাল বিলাকৰ পৰা ওলাই আহে বানপানী হ'লে।
অ', অ', অ' এনে। মাছতো মাৰি ভাল লাগে কিন্তু এনে বেছি। গতিকে মাছটো মই বেছিভাগ এইটো আমাৰো বানপানী নহয় নহয় ঝৰ্ণাতে মাৰিছো। তাৰ পিছত ব্ৰহ্মপুত্ৰত মাৰিছে। ব্ৰহ্মপুত্ৰতো বেছি মাছে নাখায়ে বাই চানেস মই এক দুই ঘণ্টাত এটা মাছ। খায় কিন্তু খালে মানে সৰু মাছ নাখায় ন। বিৰাট ডাঙৰ, ডাঙৰ মাছ এক কেজি ডেৰ কেজি মানে মাছে খায়। সৰু মাছ লগাতটো কথাই নাই আহ আৰু ত চিকিও ডাঙৰ মাছিল তহতে ধৰিলে
অ
মাছবোৰ মানে মাৰিও ভাল লাগে ধৰিও ভাল লাগে আৰু তাৰ পিছত কেতিয়াবা ফুৰিব যাও নহয় আমি তোমাৰ এই বিল পিন্ধি আমাৰ মানে আছে দীপৰ বিল বুলি তাতেতো ডেইলি মানে মাছ মৰা মানুহকেইটা বহি থাকে মাছ মাৰিবৰ কাৰণে এহ তোক দেখিলে মানে ভাল অ সিহঁতে মানে এই ৰ'দতো মানে এনেকুৱা বহি থাকে এনেকুৱা কি বৰশী লৈ কে হয়ই নেকি এনেকুৱা এনেকুৱা মানে টানি থাকে বহি থাকে তিনিটা চাৰিটা বৰশী লয় গধূলি মানে যিমান মাছ লাগে গধূলি বিক্ৰী কৰি দিয়াতে
আমাৰতো ই আমাৰো হয় আমাৰতো ইয়াত তোমাৰ বান্ধ দিয়ে জান বিলাকত যি আছে মানে ডাঙৰ ডাঙৰ বান্ধি কিন্তু তাত মাছ ধৰে ৰাতি থাকে পথাৰতে ৰাতি থাকে তাত মানে অ ৰাতি থাকে তোমাৰ মাছ ৰাতিও মাৰে ডাঙৰ ডাঙৰ মাছ বিলাক ৰাখতি আহে সৰু মাছ বিলাকো আহে এই ডাঙৰ বান্ধ দিয়ে তোমাৰ যেনেকে পানীৰ বান্ধিয়ে ডাঙৰ ডাঙৰ নদীবলাকত
হয় নেকি ডাঙৰ ডাঙৰ নদীতো বান্ধ দি দিয়ে নেকি
অ পান্ধ কিছুমানত আমাৰ জান বিলাকতো পান্ধ
আমি পৰাো বান্ধ দিব নোৱাৰি নহয় বহুত ডাঙৰ নদী তাৰপিছত বৰফী জাল দি
অ নদী বিলাকত ন নদী বিলাকত নিয়াদে তোমাৰ হেৰি বিলাকত দিয়ে তোমাৰ এইবিলাক চান চান বিলাকত দিয়ে বিলত জানত
হয় নেকি অ আমাৰো সেনেকুৱাই মানে অ মাৰে মাৰটো যেনেকুৱা এনে তোমাৰ জানানে এনে ন এইটো অ নদীৰ মাছবোৰৰ দামতো অলপ বেছি ব্ৰহ্মপুত্ৰ মাছ বিলাকৰ দামতটো বেছি কিয় বা বেছি জানানে
এই কিছুমান নতুন মাছ পোৱা যায়, সোৱাতটো বেছি নতুন মাছ পোৱা যায়। ইলিছ মাছ,
অ নদীৰ মাছ, নদীৰ মাছবোৰে মই সুধিলো দোকানী নদীৰ মাছ ৰ বেছি দাম কিয় বোলে, ইহঁতৰ সোৱাদতটো বেছি বোলে। মই বোলো সোৱাদ ইহতে তে খোৱাত ঠিকেইটো আছে, নহয় বোলে ইহঁতে মাছ বোলে এইটো মানে নদীৰ মানে মাছ খেলি থাকিব পাৰে সেইকাৰণে মানে সোৱাদটো বেছি। আৰু সেইটো মাছতটো ইমান খেলিব নোৱাৰে বোলে।
হয় ঠিক আছে দিয়া ৰাখিছো আজি।
দিয়া দিয়া ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া। ধন্যবাদ।